অ'ফ
কি খবৰ?
মোৰ ভাল, তোমাৰ?
এ ভালেই, কি কৰি আছা তুমি?
মই এনেই বহি আছিলোঁ‌ ঘৰত।
ভাত চাত খালা? হা ভাত চাত খাল নে নাই
অ অ অ খালো নাই মানে খোৱা নাই মানে মাহে বনাই আছে চৰি
অ আচ্ছা কি বনাইছে
উম এতিয়াতো ভাত দালি আৰু অলপ আলুৰ ভাজি বনাইছে
অ তুমি বনোৱা নাই আজি তুমি বনোৱা
নাই নাই মোৰ মা আহি গল ন নাই নাই
এ ভালেই দিয়া তোমাক ভালে ভালে তোমাৰ এতিয়া আৰাম আছে তোমাৰ এ নাই বনোৱা বনাম এতিয়া নাই নাই নাই বনোৱা বনাম এতিয়া
কি বনাবা
এই বনা আৰু এই পটল আছে পটলৰ চবজি ভাত বনাম এইটোৱে বনাম আৰু গৰম ন বৰষুণ দিছে যে অলপ অলপ গৰমে লাগি আছে বৰষুণ দিছে নে নাই তোমালোকৰ এইফালে অ গৰম দিছেনে নাই তোমালোকৰ এই কি কয় বৰষুণ দিছে বৰষুণ
অ অ বহুত বৰষুণ দিছে ক'লোচোন বহুত পানী পানী পুৰা কিচাৰ কিচাৰ অ অ
এ
টোপ
বাকী কবাত ফুৰিব গৈছা নে নাই কৰ'বাত
নাই এই মিকিন ইমান বৰষুণ বৰষুণ দি আছে ক'তবা নাই নাই এইকেইদিন ফুৰিব যোৱাই নাই মানে কি এ কিবা যদি ভাবো যাম বুলিও অ অ মানে ওলাই যাম বুলি ভাবিলেহে ইমান বৰষুণ দিয়া ষ্টাৰ্ট হয় এইটো কাৰণে যোৱাই নহল উম উম অ সেইটোয়ে
আৰু আজি বৰষুণ দিছে আকৌ কালি ৰ'দ দিব ন
এ সেইটোৱে যাব তুমি য কাম থাকিলে চোৱা অ দিনত যদি যাব বিচাৰো ইমান ৰ'দ থাকে থাকে আৰু গধূলি যদি ওলাব বিচাৰো বৰষুণে দি দিয়ে উপায়ে নাই
অ সেইটোয়েতো এই মাথা গৰম হৈ যায় এইবিলাকত এইকাৰণে এতিয়া আৰু মই যোৱা নে ক'তো যাম ন ইতিয়াবা ভাল হ'লে ৱেদাৰটো ভাল হলে যাব পাৰিব। মানে তুমি যদি ভাবা ন ক'বাত যাম বুলি তেতিয়াই বেছি হয়
অ।
সেইকাৰণে ভাবাই নাই মই একদম আনপ্লেন কৰি ওলাই যাম একদ।
চানা মই মানে টিউচন কৰাও ন ত মই কাপোৰ -চাপোৰ পুৰা। পিন্ধি পিন্ধি আৰু গ'লো যে মই ঠিক আছে টিউশচন পঢ়াই পিনে ডাইৰেক্ট গণেশগুৰিত গুচি যাম।
অ অ।
উম বৰষুণ হৈছে জানা আকৌ মই ঘূৰি আহিছো এনেকে মানে ৰেডী চেডী হৈ যোৱাৰ পিছত যদি যাব নাপায় এনেকুৱা ইমান বেজিয়াতি লাগে।
ইমান বেয়া লাগে ন কি কম বেয়া লাগে নিজৰে। ভাবো যে এনে এনে যোৱা হ'ল তাতকে হয়তো আমৰত ফ্ৰী একদম কাপোৰ পিন্ধি গলো হয় তালে।
অ আৰু আৰু ইয়াতে ইমান কিচৰ ন ইমান কিচৰ হয়।
মানে আহা পিছত আহা আহা পিছত। দিলে ইমান বেয়া-বেয়া নালাগে, আহা পিছত দিলে ইমান। কিন্তু যোৱাৰ লগে লগে দিলে বেয়া লাগে বেছি।
এইটো বাৰু হয় আৰু যদি তুমি ওলাইছা আৰু দিয়া ষ্টাৰ্ট কৰি দিছা তেতিয়াও
উম, সেইটোৱে। এনে ভাবিছ নে এনে ভাবিছানে তাই ক'বাত ক'ত যাব বুলি আৰু ভাল থাকিলে।
মানে এনে ভাবিছিলো যে লগৰ কেইটাৰ লগত অলপ ওলাই যাম নেকি গধূলি টাইমত ফুৰিব।
এনে পাৰ্ক চাৰ্কতে এনে পা এনেতো ভাবিছিলো যে এই মানে কি এতিয়া মানে চবে কৈ আছে খামৰেঙা যাব কাৰণে, মানে তাতে অলপ ভাল লাগে ন' নেচাৰ তাৰে নেচাৰটো বহুত ভাল লাগে যে অ' অ'। এইটো মানে যে চবেই মানে যে ভাৱ অ' এইটোৱে মানে এইটোৱে চব
চুপ এইবিলাক মেগি চেগি ইমান টেষ্টি বনাই।
ত' মানে কি মই আমি আমি কিছুমান মানে গৈছো। কিন্তু আমাৰ কিছুমান ফ্ৰেণ্ডে যোৱা নাই দেই, সিহঁতে বিচাৰিছে যে তাত এই যাওঁ নে কি
একেলগে একে-একেলগে যাব কাৰণে অ' আচ্ছা। ঠিকে আছে, যাব লাগিছে।
কিন্তু মই ভাবিছো যে তাতেটো বহুত কিচাৰ হ'ব চাগে ন'।
অ' এতিয়া-এতিয়া নালাগে এতিয়া। বৰষুণ দি আছা ন' বৰষুণ টাইমত আৰু তুমি বহিবই নোৱাৰিবা তাতো, একো কৰিবই নোৱাৰিবা
সেইটোৱেটো পুৰা কিচাৰ কিচাৰ হৈ থাকিব মাটি বিল-বিলাক।
এই কি ক'ম আৰু তোমাৰ ভাবিবই নোৱাৰা।
হ' এই বৰষুণৰ কাৰণে, এ তুম
এই ককটেলটো
কোনটো নাই নাই। নাই নাই নাই যোৱা, গম
এই তাৰপিছত এই জাং যা এই অক্ষয় কুমাৰৰ ওলাইছে এটা। জংগল কিবা-কিবা নাম আছে বোলে। দিছা পাটানী আছে, বহুত ভাল বোলে সেইটো ফিল্মটো ভাল বোলে।
এটা লাষ্ট এইটো চাইছিলো।
এই ককটেলতো নাচাবা ইমান ভাল নহয়। অ' ধুৰন্দৰ
অহ, অ' অ' সেইটো চাইছিলো লাষ্ট। এম বহুত ভাল লাগিছে বহুত। বেছি বহুত বেছি ভাল লাগে। এই ধুৰন্দৰ টুৰ ৰিভেঞ্জটো চাব গৈছিলো আমি, পুৰা ফেমিলী গৈছিলো তাত এইটো নাই কি কি উম, এ কি কয় কি চিটি চেণ্টাৰত যে মলখন আছে অ' তাতে গৈছিলো অ' অ' বহুত ভাল লাগিছিলে চাই বহুত।
উম ভাল লাগে তাতে যাই যাবৰ কাৰণে আৰু এই ককতেলটো ইমান ভাল হোৱা নাই।
আচ্ছা
ককটেল ইমান ভাল হোৱা নাই। তুমি এইটোও চাব-চাবা যাবা এই অক্ষয় কুমাৰৰ যে জংঘল বুলি কিবা নাম আছে, সেইটো চাব যাব বহুত ভাল হৈছে এইটো। মই লগৰ কেইটা গৈছিলো ন, মই সুধিলো মই কলো -, উম, মই ক'লো লগৰক এ ভালে হ'ল দে, তহতে চাই আহিলি ন, মোক কৈ দিছা এতিয়া মই নাযাওঁ চাবৰ কাৰনে!
অ সেইটোৱে কোনোবা যদি আগত গুচি যায় আমি গম পাই যাও, এইটো বহুত ভাল কথা।
অ সেইকাৰণে নাচাও, এতিয়া মই চাইয়াৰাতো চোৱা নাই। বেলেগে মোৰ লগৰটো চাই গৈছে চাইছিলে, একদম বেয়া হৈছে বোলে বাকৱাচ হৈছে।
ম‌ইয়ো আজিলৈকে চোৱা নাই, আৰু বহুতে যে এইটো মুভিটো চাইছে। বহুতে যে এইটো মাজতে এইটো মুভিটো কৈছিল ৰৈ ৰৈ বিণালে!
লাগিছে জানা! অ, চবতকে ভাল ফিল্ম কি হৈছে জানা স্কাই ফ'ৰ্চ পুৰা একদম বেচ। ফাক্তি এনেকুৱা হয় ইমান ভাল লাগে, তুমি একবাৰ চালে ন মন - মন কৰিব আৰু চাব কাৰণে।
এ মোৰ এনেকুৱা সেইটো হৈছে দে, উম মোৰ এনেকুৱা দু -
কান্দি দিবা তুমি এনেকুৱা হয় মোৰ। অ সেই তাৰ তেওঁ ভাল কেনেকুৱা টাইপৰে হয়।
অ যেনেকে বোলেটটো আৰু ধুৰনদাদাৰ গ্ৰীণ এইটো দুটা মোক - খালি চাই থাকিব ইচ্ছা যায়, মানে ইমান ভাল লাগিছে বহুত ভাল লাগিছে।
আৰু একবাৰ স্কাই ফ'ৰ্চ চাই চাবা তুমি ইমান ভাল লাগে ন! তাৰ পিছত মই চাইছিলো বুনঞ্জীয়া চাইছিলোঁ।
আচ্ছা এইটো এইবিলাক মানে কিছুমান ভিউ - হস্তষ্টাৰত পাম নে? নাই নাই দেখা যিঅ'হতস্ত ষ্টাৰট পাম নে চাব?
পাবা পাবা, এই ভুটিয়া হয় এইটো বুনঞ্জিয়াটো ইমান ভাল লাগে নহয়!
উ উ, কিন্তু মই ম‌ অ অ অ হয় বাৰু, মই আজিলৈকে এইটো নহয় মানে চিনেমা হলত মোৰ একবাৰ -
এই বহুত ভাল লাগে, তাৰ পিছত এইটো চাইছিলো উম কি নাম আছিলো অ-' এ- এই ভূতৰে আছিলে নেকি দে, তাতে সেই মাধুৰী দীক্ষিত আছে। কাৰ্তিক‌অৰিয়ন এই ভুল ভুলায়া চাইছিলো মই। ভূল ভূলায়া তো চাইছিলো চাগে ইমান ভাল লাগিছে নহয়! মজা লাগিছে একদম আৰু মানে একদম ভূতৰ মানে ভূতৰ তুমি চোৱা ন! চাইডত মাত আহি থাকে, এনেকুৱা লাগে যে ওচৰতে হৈ আছে।
ওচৰটো হৈ আছে আৰু কিন্তু অ অ। এ চিনেমা হলত মানে চাই ভাল লাগে, চব যেনেকুৱা লাগে যে মই এইটো জোগাত আছো নেকি বহি।
অ, অ, আৰু ওচৰত বহিলেতো আৰু বেছি -। দিএ। মোৰতো একদম মোৰতো পুৰা ভয় চয় লাগি যায় একদম আৰু ভূতৰ চালে। এনেকুৱা লাগে যে ওচৰতে আছে এনেকুৱা উম। চাইছানে তুমি ভূটৰ চোৱা নাই, ভূটৰ চাইছা নে নাই?
চাইছো বাৰু, নাই নাই, ঘৰত চাইছো বাৰু, ইমান চাব ইচ্ছা নাযায়!
চাব ভাল নালাগে একদম।
এইটোৱে টো বহুত ডাঙৰ ডাঙৰ দেখা যায় চাগে চব বস্তু ন ভা -। ভাল লাগে বাপৰে ভয়ো লাগিব কিন্তু পুৰা এন্ধাৰ হৈ থাকে।
ভয়ো লাগে বা একদম লাগে যে ওচৰত আছে বাপৰে বাপ,
অ' অ'
আৰু অক্ষয় কুমাৰৰ এইবিলাকৰ বেছি ভাল লাগে মোৰ ফিল্ম বিলাক চালে।
উম -উম অক্ষয় কুমাৰো ভালে বনাই ফিল্ম উম। বাৰ এই এইটো এইটো তুমি চাইছা
আজি কালি হিৰ হিৰো হিৰইন বিলাক ইমান ভাল নালাগে মোৰ। আগৰ যেনেকুৱা যিমান ভাল আছে।
আজিকালি যে ইনষ্টাত এটা এটা চৰ্ট মুভি আহিছে খেজেৰি বুলি কিন্নৰৰ। চাইছা?
নাই -নাই ন এনে আজিকালি ড্ৰামা বিলাকটো বহুত দেখাইছে ইনষ্ট্ৰাত।
ড্ৰামা আছে কিন্তু ইমান বেছি ভাল লাগে, মোৰ মানে কিবা চাব ইচ্ছা আছে মই ডাউনলোড কৰি চাম ৰবা এতিয়া। একেদিনৰ ভিতৰত
এই এপ বিলাক ডাউনলোড নকৰিবা ভাল নহয় ছাবস্ক্ৰিশ্যন ল'ব লাগে পইচা দিব লাগে। সেইকাৰণে মই দিয়া নাই হে
চোৱা মানে কি যদি আমি নিজ ফোনেদি ফাৰ্ষ্ট টাইম যদি ডাউনলোড কৰিছো এইটো ফ্ৰী দিব লাগে ন জিঅ' ফ্ৰী দিয়ে কিন্তু মই এইটো খেজ চাব কাৰণে
টাইম যদি দিয়ে তাৰ পিছত তোমাৰ পইচা দিয়ে থাকিব লাগিব।
অ' হয় এইটো অটো পে হৈ থাকে অ' অ'।
আৰু দেখায়ে যে খালি এনেকুৱা হয় সেইটো মানে মানুহ এ বনাইছে এনেকুৱা কোৱা যে ইহঁত মানে পইচা দিব এনেকুৱা টাইপ।
অ'
ইনকাম হয় ইহঁতৰ ন' সেইকাৰণে মই এপ ডাউনলোড কৰাৰ আগতে চাইছিলো তলত। ৰিভিউজ বিলাক যে দেখাই আছে যে এই মানে এপ ইনষ্টল কৰিব মানা কৰি আছে কোনোবা কোনোবা। যোনে যোনে কৰিছিলে বোলে পইচা দি থাকিব লাগে ফ্ৰী নহয় এনেকুৱা।
তটো কাটি ল'ব আৰু এনে কৰে ন ডাইৰেক্ট অটো' প্লে অফিচ টো সিহঁতৰ তে নিজে নিজে অন কৰি লয় তাৰপিছত মাহে মাহে নিজে যাই থাকিব তোমাৰ।
সেইটোয়ে সেইকাৰণে মই ভাবিলোৱে হ'ব দে আৰু কিন্তু এই আহিলে ভাল লাগে ন দেখাত ধুনীয়া ধুনীয়া দেখাই।
যেতিয়া মই মানে ইনষ্টাত চাও ন মোৰ মানে এনেকুৱা লাগি যে নাই এতিয়া মোক চাম মই গোটেই চাম মই চাম কিন্তু নহব অ' কিন্তু এনেকুৱা নহয় ন চাবই নোৱাৰো। তাৰ পিছত এইটো মানে কি মই এই একেইদিন খেজৰিটো চাই আছো ন। চট চটকে তাই ক্লে আহ অ' অ',
দিয়া পিছত কল কৰি আছ অলপ হা।
অ' অ' ঠিক আছে দিয়া।
দিয়া বাই বাই,
বাই।